অ হয়।
অ শুনিছো শুনিছো
ক।
কি খবৰ,
আছো আৰু ক আজি ঠাণ্ডা বতৰত শুলো যে ৰ পিছফালে মই ডিঙিডাল কিবা হান মাৰি ধৰে নে কি হল,
অ। অ আমাৰতো এইফালে পুৰা গৰম, বৰষুণ দিছিলে মানে বৰষুণ দি, আছিলে গৰম দিছে যে দিনত পুৰা গৰম দিলে
নকে দি আছে দেখোন
হে আমাৰ এইফালে আকৌ গৰম
কিয় কিয় জ চবতে বেলেগ বেলেগ হৈছে
অ বাকী খানা পিনা হ'লনে নাই
সন্ধিয়া সাজটো খাই উঠিছো হে
অ চাহ তাহ হ'ল নে নাই একদম ধুনীয়া
পুৰি খালোঁ পুৰি পুৰি মই জেমেদি খালো আৰু আৰু ত কি কয় আলু ভাজি কিিল জলা দি পেলাই দি থ
অ হেৰি কালিতো মোৰ হিষ্ট্ৰি আছে অ চাহ খালো অ চাহ খালো তাৰ পিছত আকৌ অকন টাইম লৈ আম খালো
অ সেইকাৰণে মানুহজনি নাইকিয়া হৈ গৈছ
অ ভোক লাগি আছে অ ৰখি ৰখি ইমান ভুক লাগে নহয় বাপৰে কি খাওঁ কি নেখাও
চাৰ্জত দি থৈছিলো।
চাৰ্জিঙত দি পেলাই কিবা খাবলৈ গুচি গলো তিনিটা আম মাৰি দিলো গমেই পোৱা নাই মই। বহি বহি তেনেকে কথা পাতি পাতি তিনটা আম খাই দিলোঁ।
ইয়াৰততো চাৰ্জ হোৱাই ছিক্সটি পাৰ্চেন্ট হৈছেহে।
অ মোৰটো এইটটি চিক্স
উম ঠিকে আছে কালিৰ কাৰণে পঢ়া হল নে নাই।
কালি কাৰণে মোৰ মাথাই কাম দিয়া নাই তিনটা চেপ্তাৰ আহিব মই এতিয়া কি পঢ়ো। কি নপৰঢ়ো মানে আৰু বন্ধও দিয়া নাই। ফাৰ্ষ্ট চেপ্টাৰ
অ মহেন্দ্ৰ দাৰ ওপৰত নহয় জানো হাৰাপ্পান চিভিলাইজেচন আৰু থাৰ্ড। তোৰ তোৰ মহাভাৰতৰ পৰা নহয়।
অ থাৰ্ডটো মহাভাৰতৰ ওপৰত,
চেকেণ্ডটো কিহৰ ওপৰত আছিলে।
কিং ফাৰ্মাৰ্চ আৰু টাউনছৰ এইটো ছিক্সটিন মহেজ। আৰু এইটো জানা। পচ
মাহাজানাপা দাস মাহাজানাপা দাস অ সেইকেইটা ইজি আছে গাইড আছে যদি চাই ল তোৰ। চৰ্চ বেচ তোৰ এটা আহি। চেপ্তাৰ থ্ৰী পৰা মহাভাৰতৰ পৰা আৰু। ব এটা আহিব তোৰ, ফাৰ্ষ্ট চেপ্টাৰৰ পৰা মহেঞ্জোদাৰো পা,
হে পিটি ওৱানত কি দিছিলে কেনেকুৱা টাইপৰ কুৱেশন দিছিলে মেমে।
এইখিন কেনেকে বা কেনেকে মনত থাকিব কচোন এতিয়াাতটো এম চি কি উ থাকিব, কিন্তু তোৰ মানে চৰ্চ বেচ, বা তেনেকুৱা মানে চেপ্টাৰ থাকে। চৰ্চ বেছছে এই দুটা পৰা চেপ্টাৰ পৰা টো আগতে আহিব। সেই দুটা চেপ্টাৰ পঢ়া যোনবোৰ বক্স থাকে যে। মানে তোৰ অ ফাৰ্ষ্ট, টো বাৰু ইজিয়ে আহিব। থাৰ্ড চেপ্টাৰটো তই বক্স বোৰ, পঢ়িব লাগিব, তাৰপিছত তই কি?
গাইড বুক কোনটো ল'লে ভাল হ'ব গাইড বুক,
আৰিয়ান,
আৰিয়ান ন, মই ফ্লিপকাৰ্তত এটা চাই নাই, নাই লোৱা ল'ম হে এতিয়া কেইদিনমানৰ পিছত অৰ্ডাৰ দিম হেৰি আৰিহান্তৰ মই এটা ফ্লিপকাৰ্টত এমজনত নে, ফ্লিপকাৰ্টত চাইছিলো হাঁ। নিউকে পাবলিছ কৰিছে মানে। ত সেইটো' ললে ভাল হব। হব জানো।
অ নতুন টো ললে কিন্তু মইতো এটা তই কি যোৱা বছৰতো ল।
যোৱা বছৰ,
অ এতিয়া চা হা, মানে কি হয় যে মোৰ তোৰ মানে এবছৰত, পিছতো লৈছো না- মানে ত টো কি হৈ যায় কি তই এইটো বছৰ যে এইটো বছৰ থকা কুৱেচন খিনিতো এনেও দিব নেকি এনেও নিদিয়ে
নিদিয়ে
পুৰণা কোৱেষ্টন নে দিয়ে আৰু পুৰণা কত বেছি ভাল কুৱেছন বোৰ থাকে আৰু নতুন কুৱেচন নু কি তাৰ কুৱেচন নকে পকাই চকাই দিয়ে আৰু কিমান বস্তু চলি আছে ত' মই মানে তোৰ নিজৰ কথা কিন্তু মই তোক মানে আৰ যোৱা বছৰ খন মানে টু থাউজেণ্ড টুৱেনটি ফাইভ টুৱেনতি ছিক্স ল'বলে। ব চাবজেক্ট এটা ইংলিছৰ অকল নতুন খন লবা এই খিনি পুৰণাই ল
বাকী খিনি পুৰণাই ল ন
উম ইংলিছৰ কৰসেবোৰ চেঞ্জ হৈ থাকে ন কিবা কিবি যে
অ অ না মানে গোটেই যিমান আছে যে ছটা ছাবজেক্ট মই মানে চাই পেলাই থৈছোঁ তাৰপিছত এতিয়া সুধি লওঁ আগত মানে কোনটো গাইডবুকখন ভাল হ'লে।
তোৰ নহয় টুৱেলভত তোৰ টুৱেলভত আৰিহান ভাল হয় আৰু ট্ৰেইনত ওচোৱালে ভাল হয়
অ হেৰি এই যে কি বিন্দু মেমে নহয় হেৰি এটা অল মাৰ্ক নে কিবা এটা গাইড বুকৰ নাম আছে হা সেইটো বুক খন লৈ আহে।
এ সেইটোতো কুৱেশ্বন আনচাৰ লিখাবলেহে আনে এতিয়া ছা তই অকল বুক খনৰ পৰা কৈ অনস্বেৰ পঢিলে নহ'ব। তই নিজ বুক খনতো মেমে পঢ়ায় যোৱাৰ লগে লগে সেইয়াটো টিক তেতিয়া কিন্তু গাইড খনকো পঢ়িব লাগিব।
উম ন
আৰু তাত তোৰ মেমৰ অনা খনকো আক কুৱেশচন আনচাৰ থাকে। বাট কুৱেশ্যন আনচাৰৰ ওপৰত ডিপেণ্ড হলে নহ'ব। সেইটো কাৰণে।
নহব সেইটো। মানে এতিয়া কথাটো হৈছে নহয় বুজাতো বুজি পাওঁ। মানে বনোৱাত অকণ মানে। টান হয় মোৰ সেইটোৱে।
হ মেইন কথাটো তই বনাবই শিকিব বনাব নিশিকিলেতো নহবই।
যে।
হয় সেইটোয়ে। এনে পৰীক্ষা কেতিয়া লে
কালি শেষ হ'ব কালি লাষ্ট আছে হিষ্ট্ৰি। আজি চাইকলজিৰ পেপাৰটো ক'ব গলে মানে কি দিছিলে দিছিলে আৰু। মানে লিখিছো আৰু ক'ব গ'লে।
চাইকেল যে এতিয়া বুজি নাপাবি তই মেমক বুজাই দিবলৈ কবি এইটো পৰীক্ষাৰ তাৰ পিছত তেনেকে কব নহয় সি মেমটো কাৰ কাৰ সেইটো বুজি নাপালো ব তেতিয়া য তই ক'ব মেম এইটো আনচাৰটো মানে কেনেকে গম পাম কি কোনটো আনচাৰ কেনেকে হয় কোনটো কি তেতিয়াটো মেমে বুজাই দিব কি কুৱেশ্যনতে মানে কুৱেশ্যনতেটো লিখা থাকে কোন খন নাথাকে। ত কুৱেশচনটো ভালকে ছবি বা মেমে তোক যেতিয়া সুধিব। কেনেকে গম পাম না মোক। সুধিছিলা নে কেনেকে গম পাম, এইটো কুৱেছন পঢ়িয়ে কনফিউজ হৈ যায়। কোৱেছনটো বুজিয়ে নাপাওঁ সেনেকে কয়। তেতিয়া মেম যাই দিব? কোন খন পইণ্ট লি কিব লাগে যে দুটা নে তিনটা ৱৰ্ডত তই কুৱেচন না তোৰ তাতে থাকে। কি লিখিব লাগে সেইটো ময়ো মানে তোৰ প্ৰি বৰ্ডছৰ আগত গম পাইছো কিন্তু তই দিয়ে সুয়ে দ তই গম পাইযাবি দে কোনটো ল
অ তই টিউচন লৈ ল নেকি? পিনাকীৰ লগত মানে চাইকলজিত ভয় লাগি আছে আকৌ খেল চেল মাৰি দিও যদি।
জানো চাই ল এ তাত তই কি কি কৰ কি নকৰ সেইটো তোৰ নিজৰ ওপৰতহে কথা
মানে চব চাবজেক্টটো অকন মানে ভালে লাগিছে মানে হিষ্ট্ৰিটো অকন বাৰু এইোক টাইম দিলে বাৰু হৈ যাব কিন্তু চাইকলজি যে একো মানে মাথা ওপৰ দি মোৰ গৈ আছে চাইকলজি
হয় হয় ফাৰ্ষ্ট তে মোৰো তেনেকুৱাই হৈছে কিন্তু কঞ্চেপ বোৰ পি এচ চি
পি এচ চি টো বাপৰে সেইটোতো ঠিকেই থাক গৈছে ক'বলে সেইটোতো পঢ়িলো
পলিটিকেল কেনেকুৱা হ'ল
পলিটিকেল ভালে গৈছে ফাৰ্ষ্ট সেইটোয়ে আছিলেতো বা ফাৰ্ষ্ট একজামত কি যুঁজ পুৰা পঢ়ি গৈছিলো একদম কেনেকুৱা পেপাৰ দিব কিন্তু খৰ চাৰে যেনেকুৱা পেপাৰ দিছে নহয় এনেকুৱা পানী পেপ পাৰ দিছে পইচা ইমান ইজি মানে কৈছো কি এনেকুৱা ইজি কোৱেচন খিনি
এই ফাৰ্ষ্টৰ সে সেইকেইটা ফাৰ্ষ্টৰ সেইকেইটা এটা চেপটাৰ তেনে কোৱাই ডায়েক ডায়েক কুৱেচন খিনি ইনডাৰেক কোৱেচন দিব নোৱাৰে হয় ফাস্তৰ সেই কেইটা চেপ্টাৰ আৰু মাজতো দুইখন বুকৰে চিন তেওঁ চাৰ তাই সেউৱা সেইটো চেপ্টাৰৰ পৰা এটা চেপটাৰ পৰা তোৰ অকল চচ বেচ আহ তাৰ পৰা আৰু উ এটা মানে কেচ বেষ্ট টাইপ আৰু এটা তা চত পৰা তাপা মানে মাহেকে তিনি আহ ইয়াত তিটা তিনিটা ছটা সাতটা আঠটা আঠটা চেপ্টাৰ তাত গল ন তাৰ পিছত তোৰ আক লাষ্টৰ ফালে দুটা দুটা চে ইজি আছে আঠটা ন তাৰ অ অ দটা দটা টো তেনেকে হৈ গল মাজত এটা বাৰ চাহা প্ৰাইমেৰী ছেকেণ্ডেৰী তাৰ্ড থ্ৰি চেক্টৰ পাবি হা ৰ্চালচাৰিত পাবি তই এইটো কি কুইনেৰ চেক চাৰ্ভিচ আৰু কি আৰু কিবা এটা আছে কোৱাটাৰনেৰি নে কিবা এটা সেইটো মানে ইজি বস্তুে আছে পাছত এটা বা দুটা চেপটাৰ হাৰ্ড পাবি কিন্তু বছ বস্ত বোৰ ইজি আছে জিঅ'গ্ৰাফি পঢ়িব ফাচ আমিও টান বুলি ভাবিছিলো। কিন্তু জিঅ'গ্ৰাফি ইজি আছে। পাৰিবি।
এইটো দিছে নে ডিফাইন হিউমেন জিঅ'গ্ৰাফি মানে চৰ্ট এনচাৰ দিছে হা তাৰ পিছত হোৱাট ইছ পপুলেছন ডেনচি মেনচন এনি তু ফেক্টৰ এফেক্টিং পপুলেচন ডিষ্ট্ৰিবিউচন হোৱাট ইজ আৰ্বনাইজেচন সেয়াই চাই গৈছিলো তো মই। সেয়াই আহিছে।
কত বুকতো লিখা আছে মানে মোৰ বুকবোৰ এতিয়া মই পঢ়িবলগীয়া হ'ল কাৰণে মই তোক দিব পৰা নাই দিবই
উম। হেৰি অংকিতাই যে দিছে যে কিতাপ খিনিয়ে তাই - তাইৰো গোটেইখিনি টিক মৰা আছিলে।
উম ভালে আছে তেতিয়াহলে আৰু সেইটো কি কৈ ভালকে পঢ় দে বহুত মানে তোৰ এতিয়া আমি প্ৰথমতে ভাবিছিলো কি নাই এনেও চিট পাইজাম কিবা কিবি হা পোৱাত টো চান্স এনেও কম থাকে মান তাৰ পিছত তোৰ এইবোৰত মানে মইতো যেনে তেনে তোৰ ছেকেণ্ড‌ মেৰিট লিষ্টততো‌, ‌ মোৰ তো নাম তো আহি গ'ল। কিন্তু তোৰ এতিয়া, বহুত খিনি মোৰ লগৰ আহায়ে নাই, এতিয়া কাবাৰ কাবাৰ আহাই নাই, নামবোৰ মেনশ্যন নকৰোঁ আৰু। আহা নাই, বহুত দিগ পাইছে, আজি ৰাতিপুৱা পৰা ইয়াতে ৰখি আছে নাম নাহিলে, চিট ভুল হৈ গ'ল, তাৰপিছত আকৌ কালিলে যাব মানে ভাল পাৰ্চেন্টেজ নোহোৱাকে পঢ়িব ন, ড্ৰপ
অ জব, সেইটোৱেটো। না ভালকে পঢ়িব লাগিব ৰে।
মানে পঢ়াতো, ‌ ক্লাছ টেনতটো চা, মানে কি হৈ গৈছিল, ক্লাছ টেনত আৰু ফা, ফাৰ্ষ্ট বৰ্ড ধৰি ল, ভয় লাগি গ'ল অকণ। আৰু সঁচা কথা ক'ব গ'লে মানে বৰ্ডছৰ ধৰি ল, তিনি মাহ মান বাকী আছে তিনি মাহ নে, দুমাহ মান তেতিয়াৰ পৰাহে মই জোৰ দিলো।
উম। মঁইও নাই পঢ়া দেই, মই এই টুৱেল্ভত পঢ়ায়ে নাই।
টেইনততো পঢ়াই নাই মই ক'ব গ'লে, কিন্তু টুৱেল, টুৱেলভত, ফাৰ্ষ্ট ইয়েৰতটো কেনেকুৱা হৈছে, ফাৰ্ষ্ট ইয়েৰতো তোৰ ষ্টুডেণ্ট নাই আমাৰ। চাইছিলি কিমান ষ্টুডেন্ট আছিলে? তাৰপিছত হিষ্ট্ৰী গোটেই কুৱেষ্টন দি দিয়ে, মানে চব, চব যিমান আছে যে চাবজেক্টতে কুৱেছন দি দিয়ে, আৰু নিজে মানে পাছ কৰাই দিছে এইবাৰ। চবকে, এতিয়া কিন্তু কাৰবাৰ কাৰোবাৰ প্ৰব্লেম হৈ আছে
মানে তোৰ এইটো কি হয়, কি আমি টেনৰলৈকে পাছ কৰি, টেইনটো পাছ কৰিলো, তাৰপিছত আমাৰ এডমিছন ল'বলে হ'বয়ে, এনে সেইটো এডমিছনটো পায়ে, কোনোবা এখন স্কুলত ডাৰেক্ট এডমিছনটো ল'লেই হ'ল‌‌ ন। মানে তেতিয়া তোৰ কলেছ ইউনিভাৰ্চিটি কথা কাৰণ এতিয়া বহুত দিগদাৰ হয়। বহুত মানে, তোৰ মানে হৈ যায়।
উকক
সেইকাৰণে মানে- ভাল পাৰ্চন চাহ' লেও মানে বহুত দিগদাৰ হয় পাবলৈ। এইটো ধৰা কটন ইউনিভাৰ্চিটি, জিৰ'টোৰ কাট অফ নাইণ্টি ফাইভ পাৰ্চেণ্ট-
বা-
পচ কাটক এছ চিৰ ন এছ টি আছে চৰি এছ টিৰ,
এছ টিৰ,
অ এচ,
এচি ৰ এচি ৰ কিমান এচি ৰ?
এ চি চাগে সেইটোৱে হ' নাইনটি ফাইভ হলে এইটোগ হ'ব চাগে নন নাইনটি ফ'ৰ মান হ'ব চাগে,
অ মানে নাইন্তিৰ ভিতৰতে আৰু ধৰি লোৱা।
অ এ কমিব কমিব ইহঁতে অলপ কমিব বাঢ়িব চাগে নাইনটি ছিক্স মান হব বহুত এইবোৰ লাগে অ
অঁ
মোৰ সেইটোৰো তোৰ এতিয়া মই য'ত লৈছো তাতো তোৰ তেনেকুৱাই কমে না ফাৰ্ষ্ট মেৰিতলিষ্ট যিমান আছে ছেকেণ্ড মেৰিটলিষ্ট ত তাকে জিৰ পইট জিৰ' টু পাৰ্চেন্টেজ কমিছে অকল জিৰ' পইণ্ট জিৰ' টু পাৰ্চেন্ট ভাব কিমান কমাইছে দেন সিহঁতে সেইটো কাৰনে বহুত দিগদাৰ মই মানে আজি ভাবিয়ে আছিলো ইয়াত হা
এতিয়া তো ইয়াতে আছ
অ এতিয়া ইয়াতে আছো অ চাইদ আছো মই তোৰ যাম এইটো মাহৰ লাষ্টলৈ যাম মানে সম্বৰ্ধন যোৱা কথা আছে জনোৱা কথা আছে ত' সেইটো কাৰণে যাম তাপা তোৰ আকৌ কিবা কিবি মানে ইউনিফৰ্ম বস্তু বস্তু সষ্টো কিনিব থাকিব যে সেইবোৰ কিনিব চিনিব লাগিব আকৌ সেইটো কাৰণে
থিকে আছে দে উম উম